শুনিছা নে হেল্ল'
অ শুনিছা নে
অ মই শুনিছো এইয়া বাহিৰতে
বাহিৰতে আছো ইয়াত থোপাই বান্ধি আছিলো কাপোৰত সে কাৰেণ্টটো গ'ল এতিয়া গৰমহে বহুত বোলে বান্ধি শেষ কৰো চাদ বান্ধি বান্ধিয়ে নহল আও কাৰেণ্টটোৱে ইমান অসুবিধা দিছে এইফালে গৰমহে বেছি ভাত খালো এই একেইদিন মানে হেৰি ভাতে খাই আছো তৰকাৰী বনোৱা নাই পানীত তিয়াই পেলাই আলু কঠাল গুটি বইল কৰি পেলাই পেটিকা বনাই তেনেকে খাই আছো গৰমত কাইলৈৰ পৰা যাবা আও ন
অ তাকে ভাবিছোঁ কি হয় কি নহয় আৰু নোৱাৰাও হও হও লাগি আছে
হেৰিহঁতৰ ট্ৰেইনিং আছিল ন নয়নে কোৱা নাই ন মতা নাই ন ট্ৰেনিঙলে
মাতা নাই তেনেকে
নাই নাই মাতা নাই তেনেকে কেতিয়া মাত
এই এলফাবেটৰ লোকহে মাতিছে হবলা
অ কৈছে মোক এলফাবেটিকলি মাতিছে বুলি হা হা হেল্ল'
বৌক মাতিছে বোলে। উম।
মাতিছে।
মোক মাতিছে বুলি কৈছে। হেল্ল' অ বৰ্ণালি বৌৱে
কাইলৈ যাব লাগিব তেন্তে।
অ কাইলে যাব লাগিব আকৌ।
অ। তেনেহলে মাহী তেনে কাইলে আহিব নোৱাৰে।
অ, কাইলে মানে তিনিদিন আহিব নোৱাৰিব আকৌ। ট্ৰেইনিং দি হ'ব।
অ। তিনদিন নহয়, হেৰি মানে অহা-যোৱা কৰিব লাগিব।
অ, অহা-যোৱা কৰিব লাগিব। মৰিগাঁও হে দন্দুৱাত হয় আই টি। তাকেটো মৰিগাঁও দন্দুৱাৰীতো আই টি আই।
তাপা বেলেগ অ এবাৰ বেলেগত দি দিছে। অ কিবা যি কিবি জি কে পি কলেজত দিছে বোলে। এব বেলেগকে আগতে আমাক আকৌ দুবখিনিয়ে দবাৰে দি দিছিল। এবাৰ বেলেগ-বেলেগ হৈছে।
বেলেগ বেলেগকে দিছে বুলি।
আগত আকৌ তেনেকেই দি দিছিলে। সিহঁতৰ এলফাবটি অনুসাৰে দি দিছে আৰু আমাক তেনেকে দিছিলে নেকি? মই আকৌ দহ এঘাৰত পৰিলোঁগৈ।
অ।
তেতিয়াহে গোটেই আই টি আই কলেজতে দি দিছিল। দণ্ডৱাত গোটেইখিনি বেলেগত দিয়াই নাই। এবাৰ আকৌ হেইও যে এয়া বেছিও যে এইবিলাক কেণ্ডিডেটৰ হেৰি। আমাৰ আকৌ তেতিয়া কম আছিল। পঁচিশ হেজাৰহে আছিল। এইবাৰ বহুত কেইটা হৈছে যে। হয়তো তাতো মিলাই দিব নেকি চাগৈ। সেইটো কাৰণে বেলেগ ঠাইত দিছে দুই, তিনি ঠাইত।
ও, নাজানো বাৰু মই ইমান খিনি।
উম।
এতিয়া ভাত বনাই হৈ গল।
ভাত এ হেৰি নোৱাৰা যে। আইতাকে বনালে আৰু। বনালে মানে স ঠাণ্ডা ভাত আছিল। গৰমত গৰম ভাত খাবই নোখোজে ইহঁতে। আজি দুদিন
অ-অ দুনীয়া গাই কাপোৰবোৰ হেৰি কাটিব পাৰিছা?
অ এই হেৰি কাপোৰৰ চিলাই কৰি থৈ দিলো। মেচিন টো চোৱা নাই। কি কেতিয়াবা ইমাৰজেঞ্চি হ'লে মেচিনটোও চোৱা যায় উপাই নাই। নাই পিছদিনাখন আকৌ পানী মাৰি কৰি ধৰি কৰি মচি কচি দিও আৰু এতিয়া আগতে মানে তেনেকে ছিলাওৱে বেছি ইমাৰজেঞ্চি হলে।
উম।
এতিয়া আকৌ ই কেঁচুৱাতে বেছি মানে এতিয়া চিজাইং হোৱা যে হয় ইমানকে মানে জোৰ দি পেলাই নকৰো আৰু মানে। লাহে ধীৰে কৰোঁ। আগত বহুত স্পীডে কৰিব বাৰু। এতিয়া আকৌ তেনেকে কৰিব নোৱাৰো নহয়।
অ।
স আগতীয়াকে চিলাই হ'ল যে। এ এনেনো কি কৰি থাকিম বোলো দহি কিটাকে বান্ধি দি দিওঁ আ
উম!
এইকেইটা বান্ধি হোৱাহেতেন আজি কাইল চবপিনে মেনেছ কৰি উম সময় মানে এই হেৰি কয় কওঁ বুলি কলে লগতে হয় বেছি টাইম নালাগে বাৰু। কিন্তু এতিয়া মই তাকেই দুটা তিনিটা বান্ধো বান্ধি আকৌ তাক লওঁ আকৌ কঠীয়া উঘোলো গৈ। সে কঠীয় কেইটা নুখোলা হয় আবেলি বান্ধি হলেইহেঁতেন আকৌ কঠীয়া উঘালিলো গৈ।
উম নোৱাৰা গাতে গৈছা কষ্ট হয় চোন নোৱাৰা গাত নোৱাৰা গাত কষ্ট হয় দেখোন।
কিহৰ!
অসুবিধা হৈ থাকিলে দেখোন নোৱাৰা হৈ থাকিলেও কষ্ট হয় দেখোন কঠীয়া চঠীয়া উঘালিব গৈছা যে সেইটো কৈছো-
উম এ অভ্যাসে হৈ গ'ল মোৰ কৰোৱে
উম!
ইমান একে কষ্ট নহ এ ওচৰতে ইমান দূৰ দূৰত গ'লে কষ্ট হয় বাৰী পিছফালে আৰু তাতে উঘালি আছো। উঘালো এ ক ই ক ই ইমান এতিয়া হেৰি নহয় অনুভৱ নহয় আও
কৰি থাকা যে আগৰ পা।
এয়া আৰু প্ৰথম পাও নোৱাৰোৱে কৰিবলে কিমান বেমাৰ আজাৰ হয়। কান্দি গৈ দিয়া আচলতে ত্যাগত মানে চব শিকা নিচিনা হল যে। হে লগাবতহে অলপ মানে মূৰ ঘূৰাই যায় সেইটোহে ইমান ভালকে পাৰ নাই বাৰু। বমি চমি ওলাব খোজে বাকী এনে বাকী এইখিনি কৰোয়ে। ঢেৰ দিনৰ মুৰত গ'লে সেয়া হয় প্ৰব্লেম এটা।
এ তোমালোকে এতিয়া জানাই আমি নাজানো এ
উম জীৱনৰ সৈতে কিমান যুঁজিছো আৰু উম। নোপোৱা মানে আগতে ঘৰত থাকোঁতেও কৰোঁ বাৰু কিন্তু ইমানো নহয়, আও
সেইয়া আমাৰ ধৰা এইটো ঘৰতো নাপাও যে আমি পোৱা নাছিলো যে। মায়ে মায়ে ধৰা পোৱা নাই আৰু আমিনো কি আও
সেয়াই এই তোমালোকে নোৱাৰিবা কষ্ট হ'ব।
উম সেইটোকে কৈছো মাহঁতেই পোৱা নাই। এআ যত যেনেকে চলে যেনেকে হে কৰে আৰু ন সেইটোয়ে উম সেইটোৱে। চবেই চবতো কাম নোৱাৰেও। উম্। এতিয়া আমাৰ যদি আমি যদি সৰুৰে পৰা ধৰা সৰুৰে পৰা যদি মাহঁতেও ধৰা আমাৰ মাহঁতেও যদি, কৰিলে হয় বা সৰুৰ পৰা আমাকো ধৰা শিকালে হয়। তেনেকুৱা নিচিনা হল হয় তে আমাৰ এতিয়া পথাৰলে যোৱা কাম নাথাকেই। চব আধি দি দিয়ে যি যিখিনি অ যিখিনি ধৰা খেতি আমাৰ আছে সেই আধি দিয়ে। তাৰপিছত আধি দি পেলাই তোমাৰ সেইখিনি ধান খিনি পোৱাওতে বাহিৰে বাহিৰে সেইখিনি বেছিয়ে দিয়ে। ঘৰৰ চাউল আমাৰ খোৱা নহয়ে কোনেও নাখায়েই যে। তাৰপিছতে সেইয়া কিনা চাউলে হৈ থাকে পথাৰলে যোৱা কোনো কামেই নাথাকে।
উম্।
আৰু এনেও আমাৰ গাঁৱত তোমাৰ পথাৰলে যোৱা কাম মই তেনেকুৱা আমাৰ মানে তেনেকুৱা মানুহ নায়ে ইমান।
উম্।
অকল আমাৰ ঘৰৰ বুলি নহয় অ আমাৰ ঘৰ বুলি নহয়। সবতে তেনেকুৱা আমাৰ গাও খনত নাইয়ে বুলিবল পাই এই সিটো চাইডলে গাঁৱৰ সিটো মূৰলে দুই এঘৰে তেনেকে যদিও কৰে। তেতিয়াও আশে খিনিও নাইকিয়া হৈ গৈছে। আমাৰ এইখিন মুঠতে নাই, আৰু
উম আমাৰ আকৌ ইয়াত খেতি প্ৰধান নে ক'ব লাগিব আও খেতি।
অ সেইটোৱে অ অ তাত তোমাৰ ওচৰত খেতিৰ ওপৰতে নিৰ্ভৰ কৰি নিছে মানুহখিনি খেৰ ওপৰত নিৰ্ভৰশীল হয়। হয় আমাৰ ইয়াত ধানটো নহয় আও
উম।
আৰু জো যাৰ যাৰ হা মাটি আছে সেই তেনেকুৱাই কৰে চবে সে আধি দি দিব, আৰু। তাৰছত পিছত আমাক ঘৰতহে ধৰা এতিয়া আমাৰ ঘৰৰ চাউলতো খোৱা নহয়, কিন্তু এতিয়া আমাৰ ই হেৰি হঁতৰ ঘৰত এই পৰি বৰ্তাহঁতৰ ঘৰত সিহঁতে ঘৰ চাউল খায়। যাইগে আৰু আগতে আমাৰো দিছিলে। কিন্তু মানে আমাৰ এই মইও খাব বেয়া পাও আগতে। ত ভন্টিহঁতেও নাখায় যে, সেইকাৰণে পা পায় কিনো সদায় সদায় আৰু লাগি থাকিবি বুলি কৈ পেলাই মানে ভাঙি থৈ দিয়ে। বেছিয়ে দিয়ে। সেইটো এ ক ল'ৰা ছোৱালী কাৰণে ঘটিছ যদি, ল'ৰা-ছোৱালীয়ে অশান্তিক কৰি খাব লগা হয় আৰু এনেকে বুলি কৈ পেলাই মানে। সেইটোৱে।
আমাৰ আকৌ এতিয়া ঘৰখনৰ ভিত উম ঘৰখনৰ ভিতৰত আমাৰ কথা কান ক হ'লে হও আকৌ আমাৰ মানে এই ৰুক্মিণী যে, তাইহে বেছিকে কৰিব জানিছিল পথা কাম। সেই মানে তাই নোৱাৰা কাম একোৱেই নাই। মাছ ধৰা পা আদি কৰি তেনেকে। তাৰ পাছত আৰু এতিয়া তাই য'ত বিয়া হ'ল তাত এতিয়া পথাৰ কামেই নাই। সিহঁতৰ নক কৰে। ধান ৰোৱা মেলা, এতিয়া তাই নক নাই যদি সি নকৰে এতিয়া। নকয় আগতে মই নোৱাৰো এতিয়া মই কৰি কৰি মই পাৰা হলো। তাই এতিয়া একেবাৰে নোৱাৰাই হল ৰুক্মিণীয়ে।
উম, উম।
মানে কৰে গৰম সহ্য কৰিব নোৱাৰে।
উম সেইয়াই এতিয়া আমাৰ ঘৰ আগতে আগতে ভাতৰ আগতে ধান আনে যে চাউল যে। সদায় তেনেকুৱা ঠাইতে ধো খাব বেয়া পাওঁ। ভণ্টিহতো নাখায়। ম তেনেকে পাপাই মান তাকে মানে এতিয়া ল'ৰা ছোৱালীয়েনো সদায় যদি তেনেকে নাখায় বাপেকে জানো সহ্য কৰিব পাৰে?
কতনো পাৰেগৈ আৰু। কিয় নোৱাৰে নো? আৰু ল'ৰা-ছোৱালী শান্তিয়ে দেউতাকহঁতৰ শান্তি ন।
সেইটোৱে আৰু ধান তোমাৰ থাকিলে নিগনি চিগনিও বহুত অত্যাচাৰ কৰে মানে।
উম।
তাৰ বিশেষকে মানে নোখোৱা দেখি পেলাই মানে ইমান কছ কষ্ট কৰি যদি ঘটি পেলাই ল'ৰা-ছোৱালী কেইটাই ভাতকেইটা ভালকে নাখায় আও দে নালাগে দে এনেকে বুলি গৈ পেলাই মানে সেই তেতিয়াৰ পৰা আও নোলোৱা হ'ল।
উম।
সেইকাৰণে মই নোৱাৰু আৰু মোৰ এতিয়া ভাতৰ ঘৰত চাউলটো এতিয়া মোৰ মোৰ পেটটো ফুলে।
উম ঐ ফাক নাই আমাৰ।
উম নোৱাৰো মই বিয়াৰ পিছতো মই তাত নোৱাৰোঁ নহয় খাবলে। যেতিয়া ঘৰলে আহোঁ ধুনীয়াকে খাব
উম নাখাবা তেনেকে নোৱাৰা যদি হেল্ল' হেল্ল' হেল্ল' হেল্ল'